অ'!
অ'! কি কৰিছা?
আছোঁ।
ভাত খালি?
অ'! খালোঁ, খাই পেলাই বাগৰি আছোঁ।
অ' অ'! কি বনালি?
আজি, তিতাকেৰেলা, আলু ভাজি, দালি, দালি, কচু, বিলাহী।
উম।
তাৰপিছত, ভোলে, আলুয়ে বনাইছোঁ।
অ'! মই আকৌ পানী লাও বনালো। ডিমৰ আমলেট বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ। অ' খাই-বই আজৰি হৈছোঁহে।
উম। মই খালোঁ। অথনিতে। এই, কাপোৰ অলপ ধুইছিলোঁ যে, কাপোৰ খিনি মই, মানে, চাই-চাই সোমিয়াই আছোঁ, এটা-এটাকৈ। আধা ভিজা-আধা শুকান হৈ আছে, যে।
উম।
আধা-আধি ভিজাখিনি থৈ-থৈ, শুকানখিনি আনি আছোঁ, আনি মানে, এক্সট্ৰাকে মই জাপি থ'ম।
অ'! মই কাইলৈ ধুম আৰু।
এ, কাইলৈ ধুবলৈ পাৰি, ধোৱাতো একো আপত্তি নাই। কিন্তু এই, মেলিবলৈ মোৰ জেগা নাই, মেলিবলৈ জেগা একেবাৰে কম।
মোৰো নাই মেলিবলে জেগা, তেওঁ আকৌ ধুবই লাগিব ন'। নুধুলেতো নহ'ব। উম আকৌ নামঘৰত যোৱা নামঘৰত যাব লাগিব।
অঁ
নাম গোৱা আছে ন নগ'লেও আকৌ প পোৱালীয়ে ভাও লৈছে।
উম
কৰিব লাগিব সুধ নকৰিলে ক'ত হ'ব এ ক'বা ৱালে চোৱালে মাৰিম। মেলি দিম আৰু
অ মোৰ ধুৱা হ'লেই খালি এই শুৱা বিচনাটো দু খন আছে তিনিখন আছে আৰু আঠুৱা কেইখন আছে তাৰপিছত বাহিৰৰ পৰ্দা কেইখন আছে এনেই চব পৰ্দা ধুই দিলো আজি পৰ্দা মানে এটা দুটাৰ মই পৰ্দা ধুলো। চোফাৰ কাপোৰ ধুলো চব ধুলো। এতিয়া খালি বিচনাত বিচনা কভাৰ তিনিখন আছে। আঠুৱা কেইখন আছে আৰু এইবিলাক আলনাত চাৰিটামান কাপোৰ আছে সেই কেইটাই।
উম উম।
মানে মোৰ চাৰে আঠটা নটালৈ আজৰি হৈ যাম সোনকালে ধুও বুলি ক'লে, আজৰি হৈ যাম।
মই কাইলৈহে ধুম আৰু ৰাতিপুৱাৰ পৰা লাগি যাম আৰু
উম তহত মেলিবলৈ কৰিবলৈ জেগা আছে যে।
দ লৰা ল'ৰা না আহিলে নোৱাৰোঁ আৰু ল'ৰা নাহোঁতেই কাইলৈ ৰাতিপুৱাই ঘূই, কৰি আজৰি হব লাগিব।
নহয় আকৌ পোৱালি বিলাক উঠি পেলাই বিচানাতে থাকে যে দিগ দাৰ হয় ন ধুবলৈ। উম
জগাই থাকিব লাগিব।
উম
নুঠে সেইকাৰণে মানে সি নাহোতে চব দূৰ কৰি লম আৰু,
উম এ আমাৰ পোৱালি বিলাক থাকিলে সুধি কৰিবলৈ দিগদাৰ ঘৰটো মুচিবি,
উম
পেটেক পেটেক কৈ ভিতলৈ যাব আহিব। আকৌ যাব আকৌ আহিব পিছে অ আকৌ বিছনাখন ধুবলৈ ধৰিবি ৰম মই এতিয়া নুঠো দেৰিকৈ উঠিম দেৰিকে ধুবি এতিয়া সিহতে উঠিব এটা বজাত মই এটা বজালৈ সুধি কৰিবলৈ ৰখি থাকিম নে।
এটা বজাত সুদিৰ কৰা মানে নকৰাই ভাল আৰু,
অঁ সিহঁতে এতালৈকে শুই থাকিব।
আকৌ দুপৰীয়া আকৌ ভাতৰ সেইখিনি লে লেঠাটো থাকেই যে আকৌ।
অ সেই সেইটো এটা কথা।
তই এতিয়া দুপৰীয়া তই কাপোৰেই ধুবিনে ভাতেই বনাবিনে। ভাতৰ যোগাৰ কৰি থাকোঁতে এইফালে কাপোৰ মেলিবলৈ নহ'ব নুশুকাব।
উম
সেডাল লেঠা থাকি যায় ন।
সেইটোৱে।
ৰাতিপুৱা সোনকালে ধুই আজৰি হ'লে মানে দুপৰীয়ালৈ ভাত বনাব ধুনীয়াকৈ পাৰি আৰু
নাই মই কাইলৈ সেইটোকে কৰিম মই সোনকালে উঠি কাপোৰ কানি খিনি ধুই কৰি আজৰি হ'ম তাইক ঘৰটো মুচিবলৈ দিম তাইক কম তই ঘৰ কঠা মুচ চিলিং টিলিং বিলাক চাফা কৰ মই কাপোৰ ধুম কাপোৰ ধুই সোনকালে সুমাম ভাত বনাবি তেনেকা কয়
দুজনী মানুহ হলেমানে দুফালৰ পৰা কৰিলে হৈ যায়
অ
এতিয়া এজনী মানুহে তই কোনফালে কৰিবি ভাতেই বনাবিনে কাপোৰেই ধুবি না
উম কা কাপোৰ ধুই কাপোৰ ধুই গা-চা ধুই মই দহ চাৰে দহটা এঘাৰটা বজাত সোমাই যামহি
উম
সেইটো কৰিম এনেই ৰখি থাকিলে নহলে মোৰ নহবগৈ
ৰগাম মান মা মানুহটোৱে কৈছে কৈছে তই ৰাতিপুৱা উঠি সোনকালে কাপোৰখিনি ধুই লবি ধুই লৈ পেলাই মুকালি কৰি দিবি তাৰ পিছত তই ভাত বনাব পাৰিবি ভাত বনাই তেতিয়া খামবাও শুকাই দিবতো সামৰিবলৈ
অ
একেবাৰে ৰাতিপুৱা মানে উঠ নুঠোতে
উম
মোৰ এফালে কাপোৰ চাপোৰ ধুই পানী চানী ছটিয়াই তাৰপিছত ঠাইকোৱা মুচি দিম আও
উম
আজৰিম আৱ গোটেইখোপা শুবও নোৱাৰ নহয় আকৌ। চবতো ধোৱা কিছুমানতো ধোৱাই কাপোৰ ন সদায়ে ধুই থকা হয় আমাৰ।
উম
সদায়ে ধু
সদায় ধোৱা হয়।
মোৰতো এসোপা কাপোৰ দমাই থৈ দিছো ধুই পেলাই। ল'ৰা ভিতৰত সুমিয়াই থৈছো, এতিয়া সেইখিনি পানী চটিয়াই দিম।
উম
গংকা পানী ছটিয়াই দিম আৰু
উম
গংগা পানী অকণত তুলসী পাত লৈ ল'ম, লৈ পেলাই ছটিয়াই দিম।
মোৰ হৈয়ে গ'ল ধোৱা।
মোৰ টেনশ্যন নাই, সোনকালে হৈ যাব কাইলৈ।
উম
ওৱালে চোৱালে যেনি তেনিয়ে আৰি দিম শুকাই যাব কাপোৰ। মোৰ টেনচন লোৱা নাই কাৰণ গোটেইখিনি কাপোৰ কালিয়ে আজিয়ে মিলাই ধুই দিলো।
উম
ধুই দিলো এতিয়া এইকেইটাহে কাপোৰ আছে আৰু যিকেটা আছে সেকেটা মও সিঁহতে সামৰি সুতৰি লৈ আনিম আৰু আনি চাৰ্ফত দি দিম। হৈ যাব।
তাৰমানে যে কাইলে চবেই শুব ন? উম, অকন মেলিবলৈও দিগদাৰ হয় অ'। মেলিবলও দিগদাৰ হয়।
মেলিবলৈ দিগদাৰ হয়টো। এতিয়া আমি ইখন ঘৰত কেতিয়াবা ধৰ নিজৰ ঘৰত জেগা নাই ইখন ইখন ঘৰত মেলিছো। এনেই ধুলে সিখন ঘৰত মেলি দিছো তেনেকে এতিয়া কাইলৈ চব ধুব। চব হ'লে কাৰ ঘৰত কোনে মেলিব নিদিব নহয়।
উম।
নিজৰ নিজৰ কাপোৰ নিজে নিজে মেলিব। হয়নে?
সেইটোৱেইটো।
সেইকাৰণে মই আগতে সেইকাৰণে ধুই দিছো। পিছত যি হয় হ'ব, আজি কাপোৰ খিনি ধুই দিছো কালিৰ অলপ ধুই দিছো। বছ ক্লিয়াৰ ক'!
ৰুম কেইটা মুচি মুচি পেলাবি আৰু, হৈ যাব।
অ' ৰুম কেইটা মচিম আৰু ই শোৱা কাপোৰ কেইটা ধুম আৰু। কোনে সুধি কৰে আজিকালি, আগতে আগৰ মানুহ নহয় আৰু আজিকালি।
মানুহে আগৰ দিনৰ মানুহে সুধিৰ কৰিছিলে। এতিয়া বহুত জেগাত তোক বহুত মানুহে তোক সাতৰ চোৱা নকৰেই। এতিয়া আ আমাৰ অসমীয়া মানুহ বিলাকে সাতৰ চোৱা নকৰিলে নহয় বুলিয়ে কৰে।
উম'।
কিন্তু অসমীয়া মানুহৰহে একো নাই। বেলেগ বাহিৰা মানুহৰ টকাৰ টকা-পইচাৰ অভাৱ নাই। আমাৰ অস অসমীয়া মানুহক কেইটা মানুতে হেৰি হৈছে?
উম, তাকেতো!
বাহিৰৰ মানুহবিলাকেহে বেছি ধনী। আমাৰ অসম অসমীয়া মানুহ কেইটা ধনী দেখিছ তই?
এই উম!
মানুহৰ অভাৱ অভাৱ কৈয়ে গৈছেগৈ।
উম'।
হুম?
আমাৰ বেছি মানে সেইকাৰণে।
উম'।
আজিকালি মানুহে নামানে আৰু।
আজিকালি মানুহে নামানে আৰু। আজিৰ যুগত এইবিলাক এতিয়া মানুহে নোৱাৰা হোৱাটোৱেই নামানে।
উম'।
হুম'?
উম'।
তই এতিয়া সুধি কৰিবি তোৰ ঘৰলৈ আকৌ এজনী কোনোবা গ'ল সেইটো চোৱা হ'লেই ন'।
উম'।
হুম, আজিকালি কোনো মানুহে নক হেৰি নকৰে।
নকয়টো।
উম, তই এতিয়া কেনেকৈ গম পাবি তই সুধি মুধি ধুনীয়াকৈ কৰিবি তাৰপিছত কোনবা এজনী গ'ল। তাই বা সুধি কৰিছেনেই নাই তই কেনেকৈ গম পাবি। হম?
কেনেকে জানিবি?
আজি আমাৰ এতিয়া বাহিৰৰ দেশতটো মানুহে সেইবিলাক নামানেও হেৰিও নকৰে সেইকাৰণে অজস্ৰ টকা পইচাও ধেৰ আমাৰ অসমীয়া মানুহৰ কেইটা টকা পইচা দেখিছ?
তাকে।
অভাৱ অভাৱ কৈয়ে গৈছে।
অ। আহ সিহঁতে সিহঁতে মানে নামানেও সিহঁতৰ হেৰিও নাই অভাৱো নাই আমাৰ মানে কাৰণে অভাৱো বেছি।
উম।
হয় নহয়?
সেইটোৱেটো।
তাকে অথনি মই কৈছিলো।
ভগৱানে কোৱা নাই নহয় তহঁতে মোক একে পুৰা দি পুৰা একে চাফা কৰি তোহঁতে মোৰ ওচ ৰলে আহিবি হুম এতিয়া মানুহ বিলাক যে মন্দিৰত গৈছে হোম সেইবিলাক মানুহতো মা টিয়ে বালিয়ে পৰি আছে।
উম।
হুম?
উম।
সেয়া মানুহে ক'ৰবাত গা ধুবলৈ পাৰিছে নে, নে কিবা কৰিবলৈ পাৰিছে।
তাকে ঘুৰি ফুৰিছে।
তেনেকৈটো মন্দিৰত গৈছে।
উম।
উম তাত মন্দিৰত গৈ পেলাই মানুহ বিলাকে এতিয়া ভগৱানে কোৱা নাই তহঁতে মোক পৰি ধৰি তহঁতে মোৰ ওচৰত আহিব নালাগে। হয় নে? মানুহে আশীৰ্বাদ ভগৱানক হেৰি কৰিলে ঘৰৰ পৰাই সেৱা জনাব লাগিব।
এতিয়া, এতিয়া গুৱাহাটীত যে কামাখ্যাত যে গলে যে।
উম।
কামাখ্যাত গলে তাত গা ধুবলৈ কিমান কিমান কিমান তাৰ বেপাৰ আছে গা ধুলে যে বাথৰুমটোত গা ধুলে এশ টকাকৈ লয়।
উম।
এনেকে মানুহৰ ঘৰ বিলাক আছে যে ঘৰত তেনেকে ৰুম বনাই বা
এতিয়া বোলে বৰদোৱাত বৰদোৱাত এতিয়া কোনোবাই ম মই এতিয়া চাদৰ মেখেলা পিন্ধি যোৱা নাই মই চুইজাৰ লগাই গৈছো। তাত বোলে এনেকৈ সুতিত বোলে কাপোৰ এযোৰ এযোৰ চাদৰ মে খেলা ব্লাউজ পেটিকোট চব থৈ দিছে সেয়াত গৈ পেলাই তই পিন্ধিলে এশ টকা লয়।
বাঃ
আকৌ বোলে ধুতি ল'ৰাবিলাকে ধুতি পিন্ধি যোৱা নাই তাত বোলে সেয়া ধুতি পইচা গেঞ্জি পইচা গামোচা পইচা চা বোলে এশ টকা লয়।
বা দেখিছ?
কিমান মানে ব্যৱসায় কৰি আছে?
উম।
হুম, আমাৰ এতিয়া অসমীয়া মানে কোনটোৱে কৰিছে? আমাৰ ইয়াত বহু বহুত জাগাত মন্দিৰ আছে কিন্তু কোনটোৱে টো আমাৰ ও ও ও কৰিছে কচোন তই?
আ।
আমাৰ অসমীয়া মানুহে মানে কি বেয়াটো চিন্তা নকৰে মানুহৰ হয়নে? যে ন কৰে কাৰণে মানুহ বোলে হয় দে মন্দিৰলৈ আহিছে যেনেকৈ বা তেনেকৈ সেৱা কৰি গুচি গৈছে। চে হয় নে এতিয়া মানুহে কিছুমানেতো চুইজাৰ পিন্ধিও গৈ যায় মানুহ ঘ গৈ পেলাই কিছুমানতো এতিয়া বাহিৰা মানুহেটো চুইজাৰ পিন্ধোও যায়।
অ যায়েই।
এতিয়া আমাৰ মানুহে চাদৰ মেখেলা পিন্ধে বাহিৰৰ কিছুমান মানুহে চুইযাৰ পিন্ধিয়ে মন্দিৰত লৈ যায়।
হু বহুত মানুহ যায়।
উম উম, এতিয়া এতিয়া সেইবিলাকৰ কি টকা পইচা হোৱা নাই?
উম।
হয় নে নহয়?
সেই কাপোৰখিনিত নাই ন ভক্তি মানুহৰ মনতহে ভক্তি লাগে।
ভগৱানে কোৱা নাই যাই যে তহঁতে মোক কৰি ধৰি সেৱা কৰ বুলি, হুম এতিয়া গুৱাহাটীতে কিমান মানুহ, লাখ লাখ মানুহ, হুম? লৰাই কৈছে কৈছে আ উম বাপেকে কৈছে লৰা মাতা মন্দিৰৰ ভিতৰত সোমাইলে কৈছে পাপা সোমাব নোৱাৰিলো।
উম।
সোমাবই নোৱাৰিলো, মানুহ ইয়াত যেনে কোৱা বিলাই সুচাই দেখ বা বা দেখিলে বেয়া লাগি যায় বোলে, এনেকে কৈছে। কিমান মানুহ।
উম।
এনে কৈছে, মানুহবিলাকৰ বিলাই দেখিলে বোলে বেয়া লাগি যায়। হুম, ডাঙৰ বা ডাঙৰ কথা বাদেই দিছো পোৱালি পৰ্যন্ত বোলে।
উম হম।
পকাত পৰি পৰি আছে।
যাবও নালাগে নহয় তেনেকে।
এতিয়া টিভিত দিয়ে আছে। কৈছে যে আপোনালোকে মোক ঘৰৰ পৰাই সেৱা কৰিব।
উম।
উম, মা ওচৰত গৈ আপোনালোক ত' মাক ঘৰৰ পৰাই সেৱা কৰিব, হুম। ইমান মানুহবিলাকে কষ্ট কৰি আছে ন, কিছুমান মানুহ টো মই মন্দিৰৰ ভিতৰলৈ সোমাবই পৰা নাই। মেন মন্দিৰলৈ যাবই পৰা নাই।
সৰু সৰু পোৱালীবিলাক লৈ পেলাই কিয় যাব লাগে তেনেকুৱা জাগাত হুম? পোৱালী বিলাকৰতো আলাই আথানি হয়
এতিয়া ল'ৰাই কৈছে কিমান দূৰ বোলে উঠিব লাগে উম তাৰ বোলে ভৰি বিষ হৈ গৈছে গৈ
উম
তাৰ ভৰি বিষ হৈ গৈছেগৈ বোলে ভৰি তলুৱা বোলে একে ধোৱা ফুটি ফুটি গৈছে
নহয় গাড়ীখন মানে বহুত তলতে ৰাখি দিয়ে যে
অ'
গাড়ীখন তলতে ৰাখি দিয়ে তাৰপিছত ভিতৰলৈ সোমায়ো‌ তালৈ মানে মন্দিৰলৈ যাবলৈ বহুত দূৰ খোজ কাঢ়িব লাগে
উম
বহুত দুৰ খোজ কাঢ়িব লাগে খোজকাঢ়ি ওপৰলৈ উঠিব লাগে যে
উম
ভৰি বিষাই যায় গাড়ীখন তলতে থয় বহুত তলতে থয় গাড়ী